হেল্ল'। হয় হয়, শুনি পাইছানে?
অ অ, পাইছোঁ পাইছোঁ।
দুপৰীয়াৰ ভাত খালানে নাই?
কওক,
দুপৰীয়াৰ ভাত খালানে?
ভাতটো খোৱা হোৱা নাই বাৰু। মই পৰঠা হে খালো।
অ, মই দুখ
আপোনাৰ ভইচটো সৰুকে আহিছে। অকন মান‌ ওচৰৰ পৰা কওক।
মইও ভাতটো খালো, দুপৰীয়াৰ ভাতটো। অকনমান আগতে খালো।
অ অ, কিহেৰে খালে?
আজি মাছ আছিলে। আমাৰ পুখুৰীৰে মাছ। ৰাতিপুৱাই মাৰিছিলে। এ তাকে কৰিলে। অকণমান আগতে বৰষুণ দিছিলে হা। ধান মানে চো- চোতালত শুকাই থোৱা হৈছিলে, বৰষুণ দিয়াৰ লগে লগে আকৌ মানে, আনি আৰু, সেই ধানখিনি আনি মানে ঘৰত থব লগা হ'ল। তথাপিও অকণমান তিতিলেই, ধানখিনি। উহ। গোটেই দিনটো ইমান গৰম দিছিলে, হঠাতে এইখিনি সময়ত মানে বৰষুণ আহিলে। উম্।
উম। বৰষুণ দিছে নেকি?
এতিয়া বৰষুণতটো গল, এতিয়া নাই। অকণমান আগতে বৰষুণ আছিলে।
অ, আমাৰ আকৌ বৰষুণ দিছে দেই।
অ এতিয়া দিছে না উম। সেইয়ে এই একদম বতৰৰ কথা কবই নোৱাৰি নহয়। কেতিয়া ৰ'দ দিয়ে কেতিয়া বৰষুণ দিয়ে। তুমি নিজে ৰন্ধা বঢ়া কৰা নে ৰুমত। হেল্ল'। শুনিছানে? শুনিছানে তুমি। হেল্ল'। হেল্ল'। শুনিছানে তুমি? হেল্ল'। হেল্ল'। শুনিছানে তুমি অ শুনিছানে তুমি?
অ অ, নেটৱৰ্কৰ প্ৰব্লেম নেকি শুনা নাছিলো।
অ অ অ। তুমি কি আহ তুমি কি নিজে ৰন্ধা নেকি।
মই অকলে থাকিলে ৰান্ধো বাৰু।
অ, ৰান্ধা পঢ়া তুমি শিকিছা না ৰান্ধিব পাৰা না।
উম উম, জানো জানো।
ময়ো দুবছৰ ৰান্ধি খাইছোঁ নিজে নিজে, গুৱাহাটীত থাকোঁতে। গুৱাহাটীত মই যেতিয়া মাষ্টাৰ কৰিব যাওঁ। তেতিয়া মানে নিজে ৰান্ধিে খাইছোঁ দুবছৰ। উ এতিয়া। আহ ৰন্ধা তেনে অভ্যাস নাই না, এতিয়া অকণ অকণ পাহৰি গলো এতিয়া। এতিয়া আৰু অভ্যাস কৰিব লাগিব ৰ'বা নহ'লে একেবাৰে পাহৰি থাকিম। উ
অ অ। তাকে হে। আপুনি এনে কি খাই ভাল পায়, অসমীয়া খাদ্য হেৰিয়ত?
অসমীয়া খাদ্য। মোৰ এই যে গুড়া সান্দহ থাকে সান্দহ গুড়ি বুলি যে কয়। সান্দগু়ৰি। শুনিছ নে? সান্দহগুৰিটো মই ভাল পাওঁ আৰু অসমীয়া খাদ্যৰ ভিতৰত সেইটো বিৰাট ভাল লাগে মোৰ। অঁ। কিছুমানৰ বোলে খালে পেটৰ বেমাৰ হয় মোৰ কিন্তু পেটৰ বেমাৰ চেমাৰ একো নহয় সান্দহগুৰিি খালে মোৰ এটা একদম প্ৰিয় খাদ্য সান্দহগুৰিটো। তুমি কি খাই ভাল পোৱা? হেল্ল'
অ শুনি আছো কওকচোন।
কি খাই ভাল পোৱা?
মানে ভইচটো পিছত অলপ অলপ দেৰিকে আহিছে মানে।
অ শুনিছনে এতিয়া ভাল দৰে।
অ অ শুনি আছো।
তোমাৰ এনেই প্ৰিয় খাদ্য কিনো?
মোৰ মানে মাং মই নন ভেজ ভাল পাওঁ মানে, আমিষ ভাল লাগে নিৰামিষ বৰ বেছি ভাল নালাগে।
হয় হয়
মানে মাংস খাই ভাল পাওঁ মই ধৰক খাচী হওক ব্ৰইলাৰ হওক মানে হাঁহ হওক
যিটো আমাৰ লোকেল মুৰ্গী মাংস সেইটো মই ভাল পাওঁ
নাই নাই মই লোকেল মুৰ্গীটো বাৰু ভাল নাপাওঁ
লোকেল মুৰ্গীটো ভাল লাগে আৰু ভেড়াৰ মাংসটো ভাল লাগে মাংসৰ ভিতৰত বাকী বিলাক মই ভাল নাপাওঁ ভেৰাৰ মাংসটোও নোখোৱা নেকি?
নাই নাই নাখাও মই মানে খাচিও ব্ৰইলাৰ সেইখিনিহে খাওঁ অকল
অঁ মই লোকেল মুৰ্গীৰ মাংসটো খুব ভাল পাওঁ। আৰু মাংস খালে মই বেছিভাগ লোকেল মুৰ্গীতোৱেই খাওঁ। আৰু কেতিয়াবা যদি বজাৰত ভেৰাৰ মাংস পোৱা যায় মই লগে লগে লৈ আহো মাংসটো মাছৰ ভিতৰত তুমি কি ভাল পোৱা? শুনিছা নে? হেল্ল' শুনা পাইছানে? হেল্ল'। হেল্ল' শুনা পাইছানে তুমি? হেল্ল'। শুনা পাইছা নে। হেল্ল'। নেটৱৰ্কটো, বেয়া হৈছে নেকি মোৰ ইয়াতে নেটৱৰ্ক ফুল। অ মোৰ ইয়াতে নেটৱৰ্ক টো ভাল আছে। হয় শুনা পাইছোঁ মই শুনা পাইছোঁ এতিয়া।
অ অ মানে কিবা হৈছে জানো ইমান, বাৰে বাৰে শুনা নাই।
তুমি মাছৰ ভিতৰত কি ভাল পোৱা?
মাছৰ মানে মই কাঁইট নথকা মাছ বিলাক ভাল পাওঁ এই যে অ। কচ হওক চন্দা হওক।
আহ।
কাইত থাকিলে মানে মই মাছ তেনেকে নাখাও বাৰু দেই মাছৰ প্ৰতি ইমান এটা। মানে মোৰ নাই।
উম, মই। মাছৰ ভিতৰত দৰিকণা ভাল পাওঁ।
অ অ।
মানে যিটো একেবাৰে সৰু মাছ। সৰু মাছটো মানে ভাজি খাব ভাল বৰ সোৱাদ, হা। আৰু সেই মাছটো চকুৰ কাৰণেও ভাল আকৌ। অ যিটো দৰিকণা মাছ হা। দৰিকণা মাছটো মানে চকুৰ কাৰণে বহুত ভাল। তাৰ পিছত, আহ ব্ৰাহ্মী শাক আছে। আৰু কিছুমান মানে। আমাৰ বাৰীত শাক পোৱা যায় সেইবিলাক মানে চকুৰ কাৰণে খুব ভাল হয় শাক পাচলিবিলাক। ল। আৰু, ব্ৰাহ্মী শাক
দৰিকনা হওক, পুঠি হওক ইয়াক খালেও' ভাল ন।
হয় হয়।
মানে গাঁৱৰ লোকেল মাছ বিলাক এনেও, খালে ভাল।
হয় টাওনৰ যিখিনি বজাৰৰ মাছ তাতে সেৰি দিয়ে, বেজী দিয়ে নহয়। কিবা মেডিচিন এটা মানে বেছি মাৰি দি দিয়ে, হা। কিন্তু আমাৰ পুখুৰী মাছতাৰ একো ভেজাল নাই আৰু। শুনিছা নে হেল্ল'? হেল্ল'?